কি কৰিছ?
এয়া ভাত কেইটা খাই শুই আছো। তই কি কৰিছ?
আছো এনে। ভাত-ভাত কিহে খালি?
ভাত মাংস হে, বইলাৰ মাংস।
অ', অ', কোনে বনালে?
উম, মায়ে বনালে।
আচ্ছা, ঘৰতে আছা নহয়?
আছোঁ।
তাকে, পঢ়া-শুনা কেনেকা চলিছে?
এক তাৰিখৰ পৰা ক্লাছ হ'ব, তাকে মোৰ বহুত চিন্তা কি পঢ়িম কাৰ কিতাপ বেলেগ বেলেগ হব। কিতাপ বা পাওঁ নে নেপ পাওঁ, পঢ়িব পাওঁ। ভালকে পাৰিম নে নাই বেকে লাগে নে কি নে।
নাই নাই নালাগে। কিতাপ তোৰ মইনাদাক বিচাৰিলে পাবি চাগে, ফাৰ্ষ্ট ছেকেণ্ড চেমিষ্টাৰৰ। বা লাইব্ৰেৰী কাৰ্ড বিচাৰিব লাগিব।
উম।
উম। বাকী মা দেউতা‌ ভাল।
ভাল।
আচ্ছা
উম,
উম, বতৰ-চতৰ ভাল নে তাত?
ভাল।
আচ্ছা আমাৰ এইফালে অকমান বৰষুণ দিব এতিয়া।
লাইন নাই মহে কামুৰিছে।
অ শুনিছোঁ মহে মতা শব্দ
উম
তাৰপা বাহঁতৰ ভাল।
উ ভাল।
উম
অ
নতুনকে মভি আহি আছে চাবলৈ যাবি নাই?
নাযায় এনেই উম যাম উম
এইটোৱেই তাৰমানে ফিক্স নাই আচ্ছা।
দছটা ন
দহ তাত গৈ কেইটাত আহিবি?
চাৰে এঘাৰটা বাৰতা।
চাৰেএঘাৰটা বাৰটা।
উম
ইকুৱেট টাইম ক'ব নোৱাৰিবি নেকি?
ওম লাষ্ট বাৰটা।
হ'ব মই যাব লাগিব।
উ এনেকুৱা মই হেৰিটো দি যাম ফাৰ্ষ্ট।
তেনেকে হলেতো দেৰি হৈ যাব।
উম উ উম
অ অহ
অ
হেল্ল'
আহ
কহ।
হেল্ল দেহ শুই আছোঁ। তেদিছ কল
উ